আপুনি অঁ শুনিছো কি কৰি আছা?
আছো দিয়া।
অঁ', ভাত পানী খালা।
ভাত পানী খালো অলপ আগতে তোমালোকে।
কি মো ময়ও খালো দিয়ক, আমিও খালো, সকলোৱে খালো কি বনাইছে পিছে আজি?
আজি কি বনাইছো আজি মাছ বনাইছো। ও দিনতে আছিল মানে অলপমান মই নাখাও কিন্তু ঘৰৰ মানুহখিনি খাই ন। ঘৰৰ মানুহখিনি খালেটো বনাবই লাগিব সেইকাৰণে আৰু মাছ আছে। কিন্তু বনাব ইচ্ছা নাযায়, উপায় নাই উপায় নাই। মানুহবিলাকে খালেতো বনাবই লাগিব, উম। তাক মই কিহেৰে খালো? মই মানে অকল নিমখ মই নিমখ আৰু আলু পিতিকা খালো, উম!
অ', ঠিকে আছে দিয়ক নাই বুজি পাইছো বুজি পাইছো। হুহুহু বুজি পাইছো দিয়ক আপোনাৰ কথাখিনি। হয়, হয়, পিছে বোলে সেইদিনা কৰবালে ফুুলিব গৈছিলে ক'ত গৈছিলা?
অ', অ', সেই নই নগাঁও বৰদোৱা।
হা?
আৰু মানে আমাৰ কাষৰে এখন মানে মানুহবিলাক গৈছিল। গাড়ী এখন লোৱা গৈছিল তেনেকুৱাকে গৈছিল তাত মানে উম মানে আমাৰ মোৰ মানে ভনী ভনীবিলাকক ভ ভণ্টিয়াটো গৈছিল। তেনেকুৱাকৈ গলো এই ভাল লাগিল বহুত
ভাল লাগে ন' গৈ বহুত ভাল লাগে ন'।
ভাল লাগে কিন্তু মানুহখিনিৰ লগত মিলিব লাগিব, যিখিনি মানে যোৱা যায়। মানুহ যেন মিলে বা কোনোবা কিছুমান সেনেকুৱা থাকে ন' বা এ ব'লা যাওঁ সোনকালে ব'লা সোনকালে ঘৰ পাব লাগে তেনেকুৱা থাকে আৰু। কিন্তু তেনেকুৱা মানুহ লগত যাই ভাল নালাগে, অলপ মানে সেই হ' হব লাগে মানে মিলা হ'ব লাগে আৰু আমি যেনেকুৱা তেনেকুৱা হলে আৰু কথা নাই দিয়াচোন।
অ', অ', অ' অ '। অলপ বুজা বুজিটো হ'ব লাগে দিয়াচোন ধৰা মানে বুজা - বুজি টো থাকিব লাগে।
সেইটো সদায়তো যাই থাকা নাযায় ন', এদিনা যাম সেইদিনা আৰু ইমান খৰ ধৰ অ কিয়? ঘৰত সদায় থাকো তাৰপিছত আৰু মানে এ তেনেকুৱা অলপ অলপমান তেনেকুৱা অলমান খেলি - মেলি হৈ গ'ল, অলপ মন- চন তেনেকুৱা বেয়া লাগি গল বাকী এনে ঠিকে আছে। ভালে লাগিল যায়।
মৃত্যুঞ্জয়ত গলো, মৃত্যুঞ্জয় নগাঁৱতে যে আছে বহুত ডাঙৰ শিৱ লিংগটো।
অঁ', অঁ', হয়, হয়।
তাত গৈছো তোমালোকে যাই পাইছ নে? বহুত ভাল লাগি তাতে মানে একদম গৈ পাইছা?
গৈ পাইছো। মানে কি হয় জানানে হেল্ল'? তোমাৰ মানে ইমান দূৰৰ ইমান দূৰৰ পৰা ইমান দূৰৰ পৰা যোৱা যায় ধৰা অলপ মানে অলপ সময়টো ভালকে কটালে ভাল লাগে আৰু তা তে ধৰা ভালকে যেন চবেই ভালকে চাব পাৰে।
হয় সেয়েতো, চবৰে মন তেনেকুৱা নহয় নে?
হয় কাৰোবাৰ ধৰ জল্দি চোৱা হ'ল অলপ ৰখিব লাগিব যোনে অলপ ভালকে চাব খুজিছে হয় নে নহয়?
অ', সেইটো জল্দি চোৱা কেনেকে হয় মই তাকে বুজি নাপাও জল্দি চো চোৱা হয় মানে কি মানে এনেই চাল এ মানে সেৱা কৰিলে গুচি আহিলে তেনেকুৱাকে মানে জল্দি হয়। আমিও তেনেকুৱাই কৰিছো কিন্তু সিহঁতৰ ইমান জল্দি কিয় হয় নাজানো।
অ', ধৈৰ্য নাথাকে আৰু মানে ঘৰ যাও যাওঁ লাগি যায় চাগে।
উম ঘৰত আহো আহো ইমান লাগে যদি তেনেকুৱা মানে যাব নালাগে।
হয়, চাগে
আহ অ আমি যোনখন গাড়ী লৈ গৈছিলো নহয় সেইখন গাড়ীত মানে সেই হ'ল এয়া মানে যোন কেইটা মানুহ গৈছিল সেই মানুহ কেইজনে এতিয়া আৰু কৈ আছে আৰু কৰ'বাত যাব আৰু কৰ'বাত যায় বোলে সিহত ত তেনেকুৱা কৰি আছে মাঘৰ মাঘ মাঘৰ বিহু মাঘৰ বিহুত বন্ধ পাব নহয় মাঘৰ বিহুত বন্ধ পালে অ ই মানে যাম বুলি কৈছে এইবাৰ আৰু মাঘ ৰ বিহুত মই যাব নোৱাৰিম গৈ ভাল পাইছে সিহঁতে কিন্তু সময় লৈ যোৱা নাই যাব ইচ্ছা চব সিহঁতৰো আছে বা আমাৰো আছে কিন্তু সিহঁতৰ মানে কেনে মানে সেই নাই আৰু মানে খৰ খেদা বস্তুবিলাক খৰ ধৰকে আহ ধৰ্য্য নাই অ অ সেনে
থাকেই আৰু সেনেকে মিলিব লাগিব আৰু
অ সেই আৰু অকলে অকলে এনেকুৱা যাব নাপাও অ সেইকাৰণে উম লগ হলে মানে তেনেকুৱাকে গাড়ীত নাযায় বা যোৱা যায় সে বাকী সনেকে যোৱা বা যাব লাগিব আৰু
অঁ অঁ অঁ গম পাইছোঁ বাৰু পিছ আমাৰ কি
অ তোমালোকৰ মানে মাহত ভালে আছে
অ অ আছে আছে কথা পাতিব দিয়া অলপ পিছত তুমি মাৰ লগত পাতিবা আছে আছে
দাদা আছে সব। খালা তোমালোক
হয় আ অ ভাত খালো খালোঁ আপোনাৰ ল'ৰাই এইবাৰ মেট্ৰিক দিব ন?
উম মেট্ৰিক দিব তাকে সি এতিয়া মোৰ লগত একেলগে শুব আহিছে। মই কলো তাক মই বোলো তুমি মেটিক দিবা মোৰ লগতে যদি শুই থাকা কি বুলি ভাবিছো মেট্ৰিক হয় ত অলপ মানে অলপ পঢ়া
হয়
এই এই এতিয়া জাষ্ট অলপ আগতে অ মানে কোৱাৰ লগে লগে সি গুচি গৈছে পঢ়িব গৈছে এতিয়া, মানে প্ৰথম সেইকেইদিন মানে ফাৰ্ষ টাৰ্মিনেল নাহোতে ফাৰ্ষ্ট টাৰ্মিনেল নাহোতে মানে ধুনীয়াকে কৰি দিয়ে পঢ়ি পঢ়ি মাজতে মানে তাৰ হেই হ'ল ফুটবল খেলা মানে স্কুলৰ পৰা পাতিছিল তাত মানে ৰঙিয়াত যাব লগা হ'ল। যাব লগা হৈছে মানে, সিদিনা তেনেকৈ তাই তাত যাব দিলো, মানে বহুত ভাল। ফুটবল খেল, এহ আৰু যাব দিলো, মই তাৰ মনটো ভাঙি যাব। হবনে, ‍ যাব দিলোঁ, এতিয়া কি কৈছে মা এই এদিনে এদিনে, মই আৰু যাব দিলো এদিন বুলি কোৱা তেও দেউতাকে অলপমান হেৰি কৰিছে, মানে অকলে নপঠায় আৰু মই বোলো একো নহয়, স্কুলৰ পৰা যাব ইমান অ ইমান লৰা ছোৱালী যাব একো নহয়, সিহঁতক মই মই মানে মই ৰিক্সত পঠাইছো। তাৰপিছত তহ মানে হ'ল বাৰু, যি হ'ল হ'ল, গলেতো আহিলো, তাৰপিছত মানে, সেই ফুটবল খেলা নোযোৱাৰ আগলৈ মানে পঢ়িয়ে আছে, টাইম বাই টাইম কৰে, টিউচন যায়। আহি পঢ়ে কেনেকুৱা ফুটবল যি‌ বাজে, খেল গল, তাৰপিছত আহি আৰু তাৰ মানে মনটো মানে মানে এতিয়ালৈ সেই পঢ়াৰ সেই সেই বস্তুটো আহে নাই। মানে, মই মানে তাকে এতিয়া মই‌‌ বোলো কেতিয়া পঠালো, তেনেকুৱা লাগি আছে‌, এতিয়াৰ পৰা ভাল।
মানে কি হয়, মানে ধৰক এই অহ, ঘৰত আছিলে নহ, তহ তাৰ ৰুটিনটো ফল' কৰি আছিলে, বা মানি আছিলে এইটো সময়ত পঢ়িব এইটো সময়ত খাব, খেলিব। কিন্তু কৰ'বাত যোৱাৰ লগে লগে সেইটো মানে অলপমান বেলেগ হৈ গ'ল আৰু ধৰা, অহ এতিয়া বস্তুটো আকৌ সেই নিজে আৰম্ভ কৰিব লাগিব। আগৰ দৰে তেতিয়া হৈ যাব আৰু দুদিন মান কষ্ট হব।
উম, মই মানে, মানে পঢ়াখিনি ভালকে পঢ়ে। কিন্তু মাক তাক মানে অলপমান মানে মনত পাই পেলাই বহুত ভালকে মানে পঢ়া আহ ৰিজাল্টটো তুমি, মই মানে এই বস্তুবোৰ বেছি সেইহে নকৰো, জোৰ নকৰোঁ, যে তুমি ৰিজাল্ট এনেকুৱা কৰিবই লাগিব, এই কিছুমান মাক দেউতাক আছে নহ, এনেকুৱা কৰিবই লাগিব দেই মানে ভাল ৰিজাল্ট কৰিব লাগিব, কিবা কিবি ভাল ৰিজাল্টটো কৰিবই লাগিব, তেওঁ আৰু হাত ভৰি কেনে, মাথাটো কেনেকে কোৱা হয় নে নাই, পঢ়াৰ সেইটো তহ তাৰো সেইটো চাব লাগিব। তাকে আৰু তেওঁৰ তেওঁৰ সি কৈছে, ভাল হ'ব আৰু মই বেয়া একো নকৰোঁ, বেয়া নকৰোঁ ভাল কৰিমে অহ, আমাৰ মাইনাজনীও আছিল, মাইনাজনীও মানে হৈছে। সি বি এ পাছ কৰিলে এইবাৰ, হলে
অহ, অহ, অ
সি কৈছে তাইতছে ভাল কৰি, তেনেকুৱা কৈছে।
উ, হো হো হো
ভাল কথা, তেনেকে হলেতো মই ভালে পাওঁ।
অহ, ভাল হ'ব দিয়ক আৰু অলপমান
এহ সেই অলপমান মানে সি নিজে মানে চেষ্টা কৰিব লাগিব। উম, মনত সেইটোৱে মনত মানে, মনত পেলাই থাকিব লাগে। মনত পেলাই দি থাকিব লাগে, পঢ়া অমুক আমাৰ মানে পেহীয়েকৰ ছোৱালীজনী আছে ন ইয়াৰ পেহিয়েকৰ ছোৱালীজনী মানে পঢ়াত বহুত ভাল বহুত ভাল মানে তাই ক্লাছ যেতিয়াৰ পৰা এইট পাইছে সেই তেতিয়াৰ পৰাই মানে
হয়
দুটা আঢ়ৈটা তিনটা এনেকুৱা ইমান দেৰি লৈ আছে। এই এইটত এইট পোৱাৰ পিছতে অ তাক পাইছা ত মানে উ মানে মনৰ এইবিলাক কেনে কেনেকৈ আহে কেনেকে বুজাই মাক বাপাকে সিহঁতৰ নাজানো কেনেকে মানে ইমান মনত মানে সেই বস্তুটো আহে নাজানো আৰু মই বোলো আমিটো গুছি যাওঁ। সিহঁতৰ মাক মাকে তো দেউতাকে গালি দিয়ে আৰু সেই এই পাগলাও বই ন পাগালা অব সিহঁতে মানে মানা কৰে বাই এনেকুৱা এতিয়া টো আৰু তেতিয়া আমাৰ ৰাতি পৰ হয় চাৰে চাৰিটা হয়। মাকে ফূৰিব যায় ৰাতিপুৱা ফূৰিব যায় এই ফূৰিব যাওঁতে তেতিয়া কয় সেই কৰা হ'ব দিয়া হ'ব দিয়া ৰাখা ৰাখা এনেকে কৰে মানে
বাপৰে কি কথা কোৱা ঔ
তাকে মোৰ এইবিলাক সিহঁতে ইমান পঢ়ে কি নপৰে ই আমাৰ লগত এঘাৰটা বজাতে আমাৰ লগত শুব শুব বিচনাথতে
তাই তাই কিমান ক্লাছত পঢ়ে?
টিউচন
তাইও মেটিক দিব। তাই কিমান ক্লাছত পঢ়ে অ তেনেহলে তাৰে মাজত কম্পিটিচন আৰু একেবাৰে কোন ভাল হয় কাৰ বেছি ভাল হয় ন
অ মই মই জানো তাইত ভালে হ'ব কিন্তু তাক মই ভাবুক মানে কওঁ আৰু ভাবুক মানে কওঁ যে তাৰ বেলেগ নহলো অলপো মানে কম্পিটিচন কৰিব লাগিব কৰিলে যিখিনি ধৰ তাৰ আছে জ্ঞানতটো অলপ হলো বাঢ়িব কম্পিটিচনত পলে ন তাই অ নহ'লে
এই অলপমান যে তোমাৰ শকত কৰি ছোৱালীজনী সেইজনী নেকি?
অ অ অ ল'ৰা মানুহ
সেইদিনা মানে দেখিছিলোঁ অ ওখ বাখ মাক মাকৰ দৰে নহয় বাৰু অলপ শকত আছে ন
দেউতাকৰ ধৰে দেউতাকৰ ধৰে।
অ অ অ অ ভালেই হ'ব নহলে এই সিদিনা আপোনালোকৰ বাছ ষ্টেণ্ডত বাছৰ সেইখিনি আহিছিলে।
অ অ অ
তাই ভাবকচোন সেইদিনাও নগ'ল
অ অ তাই আম আমি আমি সেই হয় মামাকচোন কৰা হয় আমাৰ ঘৰতে নাহে কিবা যদি আমি কাজ পাতো মাক আহে দেউতাক আহে অ বেলেগ আৰু কি বা জন্ম দিছে কব নোৱাৰো খাই লৈ
ইমান মানে বতমাচ
এত এইটৰ পেৰে ইমান পঢ়ে আৰু তাই মেট্ৰিকৰ সময়চোন খাবই পাহৰি যাব
পাহৰৰ মানে কি আৰু সেনে ফেচিলিটিটো আমিও দি আছো দি আছো তেনেকুৱা ফলত আৰু কি কৰে নাজানো আৰু এতিয়া চবৰে ভাষা বেন একে নহয় ন
চবৰে মাথা বেলেগ ধৈৰ্য্য বেলেগ বেলেগ ধৰক দিয়কচোন ধৰিব নোৱাৰি
মনৰ হক মনত থকা তোৰ কথাটো বেলেগ কথা কিন্তু এইয়া যিটো এটা মানে এটা ভাল ৰিজাল্ট কৰিমে সেই বস্তুটো মাথাত মানে সোমাই গৈছে ন সেইটোৱে মেইন ন সেইটোৱে মেইন সেইটো হিচাপতে তাই কৰি আছে
একে স্পো
স্কুলত এফালে টিউচন সেই টিউচন যায় ইংলিছ মিডিয়ামত
হয় নেকি
হা
তাই মানে শ্ৰেণীত প্ৰথম আহে নেকি শ্ৰেণীত প্ৰথম আহে
শ্ৰেণীত প্ৰথম